হেল্ল'?
হেল্ল'?
অ, শুনি পাইছা নাই।
উম, শুনিছো, শুনিছো মোৰ মাতো শুনিছা নে।
উম, শুনিছো, শুনিছো কি কৰিছা।
এয়া তোমাৰ অকমান ৰাস্তা ফালে ওলাই আহিছো খোজ কাঢ়িবলে।
অ', অ', অ', এই ভাত, পানী খালা নাই।
উম, ভাত পানী খাই উঠিছোহে এইমাত্ৰ।
তাৰ বাকী খবৰ, খাতি কোৱাচোন?
খবৰ খাতিৰ ভালেই আৰু তোমালোকৰ ভাল, নহয়।
উম, ভাল, ভাল, ভাল বাৰু দেই। তাকে, আজি বোলো মনতো পৰিলে বোলো তোমালৈ বহুত দিন ফোন, চোন কৰা নাই তাকে আগতে কি আমি সেই লগতে আছিলো। ত, মনত পৰিচা নাই, আগতে যে আমি যে সন্ধিয়া সময়ত একেলগতে প্ৰাৰ্থনা কৰো।
আহ, অ'।
কৰিছা নে।
উম।
তাকে একেলগতে যে প্ৰাৰ্থনা কৰ আগতে তাকে আজি আজিকালি সেই বহুত দিন হ, লগেই পোৱা নাই নহয়, তোমাক।
নাই পোৱা, নাই পোৱা অ'।
তাকে এদিন আকৌ যেতিয়া লগ পাম, আকৌ আমি প্ৰাৰ্থনা কৰিম দেই, সন্ধিয়া সময়ত একেলগে।
কৰিব লাগিব, কৰিব লাগিব।
অ, তাকে মই মানে তোমাৰ হতে কথা এটা আলোচনা কৰিবলগীয়া আছিলে গম পাইছা নাই।
অ, কোৱাচোন কি কথা?
এতিয়াতো আমি বাৰু কেতিয়াবা, কেতিয়াবা প্ৰাৰ্থনা কৰো হয়ে, নহয়।
হয়, হয়।
বহুত মানুহেটো কি হয়, তোমাৰ একেবাৰে প্ৰাৰ্থনা, চাৰ্থনা নকৰেয় গম পাইছানে।
নকৰে, নকৰে, নকৰে, অ'।
ৰ মনৰ পৰা একেবাৰে হেৰাই গৈছে
হেৰাই গৈছে হয়
এয়ামা মই বহুত মানুহ দেখিছো গম পাইছা নাই তোমাৰ কি বহুত মানুহে কি কৰে তুমাৰ মনৰ পৰা প্ৰাৰ্থনা কৰে কিন্তু দেই বহুত মানুহে দেখাই মেলি প্ৰাৰ্থনা নকৰে কিন্তু মনৰ পৰা কিন্তু ভগৱানৰ নাম লৈ থাকে কিন্তু আচলতে আমি যদি সেই মটৰ পৰাও যদি আমি ভগৱানৰ নাম গুণ কৰি থাকো গম পাইছা নাই তেনেহলে সেইটোৱে কিন্তু আমাৰ প্ৰাৰ্থনা নিচিনাই কাম কৰে কিন্তু দেই সেই সেইটো আচলতে মোৰ এটা অনুমান হে দেই সেইটো সঁচা নে মিছা নাজানো কিন্তু মই মানে তেনেকে ভাবো কথাবিলাক গম পাইছানে তোমাৰ ধৰি লোৱা আমি যেতিয়া প্ৰাৰ্থনা কৰিম প্ৰাৰ্থনা কৰিলে আমি যিটো হেৰি লাভ কৰিম গম পাইছানে সেইটো যদি আমি যদি এটা ভগৱানৰ নাম নাম গুণ গাও তেনেহলেও আমি কিন্তু সেই একেটা বস্তুৱে লাভ কৰিম কিন্তু গমপাইছানে নাই
হয় হয়
সেই প্ৰাৰ্থনা আমি মানুহে এইটো কৰিলেতো ভালেই
ভাল হয় অ
কিন্তু আজিকালি প্ৰাৰ্থনা নকৰে
নকৰে অ উম
আচলতে ইমান ভাল বুলি মই নাভাবো পাৰ
হয় হয় অ
আচলতে প্ৰাৰ্থনাটো কৰিলে নিজৰ কাৰণে ভাল
ভাল হয়
এতিয়া তোমাৰ প্ৰাৰ্থনা কৰিলে কি হয় তোমাৰ প্ৰাৰ্থনাাতো নিজৰে এটা বিশ্বাস গমপাইছা নে নাই ভগৱানৰ ওপৰত
হয় হয় বিশ্বাস
এতিয়া তোমাৰ সেই আমি যদি প্ৰাৰ্থনা কৰো চাবাচোন আমি আমাৰ মনতটো কিবা এটা ভাল লাগি থাকে
হয় ভাল লাগি থাকে হয় হয়
কিবা বিশ্বাস এটা থাকে যে ভগৱান আছে বুলি
হয় হয় মনটো ভাল লাগি থাকে আচলতে
ভাল লাগি থাকে মাইণ্ডতোও ফ্ৰেছ হয় আৰু এক কথাত চাবলৈ গলে আমাৰ আমি যে প্ৰাৰ্থনা যে কৰো ৰাতিপুৱা ৰাতিপুৱা গমপাইছানে নাই ৰাতিপুৱা হওক বা সন্ধিয়া হওক আমি যে প্ৰাৰ্থনা কৰো সেই প্ৰাৰ্থনা কি কৰেগমপাইছানে নাই একচল্লি আমাৰ মেদিতেচন কৰিলে যিখিনি গুণ লাভ কৰো আমাৰ মেডিতেচন কৰিলে আমাৰ যিখিনি লাভালাভ হয় সেইখিনি আচলতে এই প্ৰাৰ্থনা যদি আমি কৰো সেই প্ৰাৰ্থনাৰ পৰাও আমি একে গুণ লাভ কৰো
লাভ কৰিব পাৰো নিশ্চয়
অ মোৰ মতে তোমাৰ সেই প্ৰাৰ্থনা আৰু মেডিটেশ্যন দুইটা বস্তু একেই দেই মোৰ মতে
হয়
তোমাৰ সেই তোমাৰ এতিয়া যিটো যিহেতু এতিয়া বিজ্ঞানৰ যুগ ন এ বিজ্ঞানৰ যুগত তোমাৰ এই প্ৰাৰ্থনাটোকে মানে মেডিটেশচন বুলি কৈছে চাগে দেই মোৰ মতে আৰু সেই যেতিয়া তোমাৰ প্ৰাচীন কাল আছিলে প্ৰাচীন কালত সেই ধৰ্মৰ নামত প্ৰাৰ্থনাটো আছিলে চাগে দেই মোৰ মতে এনে মই অনুমান কৰিছো আৰু মানে তোমাৰ দুইটা বস্তু প্ৰায় একেই অলপ গমপাইছানে অ ধৰ্মৰ দিশত চাবলৈ গলে সেইটো এটা প্ৰাৰ্থনা ভগৱানৰ প্ৰতি থকা বিশ্বাস গমপাইছানে লগতে কি হয় আমাৰ মাইন্দতোও অলপ ফেশ্চ হয় আমাৰ নিজৰ নিজৰ ওপৰত বিশ্বাসো বৃদ্ধি পাই গম পাইছানে
হয়, হয়।
আৰু তোমাৰ আমি যদি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ সেইটো আমাৰ মেডিটেশ্যনৰ কাম কৰে। গমাইছানে, এতিয়া আমি আমাৰ সেই ধৰ্ম মতে চোৱা যিটো ওম শব্দটো। গমাইছা নাই, সেই ওম শব্দ, শব্দটোৰ মহত্ব বহুত আছে কিন্তু।
আছে, আছে অ'।
সেইটোয়ে আমাৰ গোটেই শৰীৰৰ লগত শব্দই এটা কথা জানা নাই, শব্দই হৈছে ব্ৰহ্ম। গম পাইছানে আমি যিখিনি, যিখিনি কথা কওঁ, যিখিনি শব্দ আমি উচ্চাৰণ কৰো মুখেৰে, সেইখিনি কিন্তু আমাৰ শৰীৰৰ সতে জড়িত হৈ থাকে, গম পাইছা, নাই। এতিয়া সেই ওম শব্দটোৰ মূল্য় বহুত ওম শব্দটোৱে কি কৰে আমাৰ শৰীৰটো ৰিপেয়াৰ কৰাত সহায় কৰে গম পাইছা নাই।
হয়, হয়।
শব্দটো আমাৰ শৰীৰটোৰ প, কৰাত সহায় কৰে। আমাৰ শৰীৰটো মানে আমাৰ যদি কিবা হেৰি থাকে, তেনেহলে আমাৰ শৰীৰটো ৰিপেয়াৰ কৰে, ওম শব্দটোৱে। গমাইছা নাই, গতিকে ওম শব্দটো আৰু আমাৰ শৰীৰৰ মাজৰ পা, মানে
ম, বুত বহুত, বহুত
সেই কাৰণে আমি কি কৰিব লাগে, আমি সদায় প্ৰাৰ্থনা কৰিব লাগে, গম পাইছা নে। প্ৰাৰ্থ বস্তু যিহেতু তোমাক কৈচোৱে প্ৰাথনা কি কৰে আমাৰ মেদিতেচোন কাম কৰে।
কাম কৰে হয়।
সেইটো কাৰণে আমি তোমাৰ দিনটোত সময় উলিয়াই তুমি আমি অকণমান প্ৰাৰ্থনা কৰাটো নিজৰ কাৰণে ভাল। গম পাইছা নাই, আমি প্ৰাৰ্থনা ন কৰিলো আমি ভগৱানৰ নাম জপ কৰিব পাৰো গম পাইছানে।
পাৰো, পাৰো অ'।
তুমি চাবা এতিয়া আমি ধৰি লোৱা ৰাস্তা দি গৈ আছো হয় নহয়, ৰাস্তাত যদি আমাৰ আমি এটা নামঘৰ দেখো। বা এটা মন্দিৰ দেখো আমাৰ অটমেটিকেলি আমি আমাৰ মূৰটো তলে দৰ খাই যায়, গম পাইছো। ন, আমি মোৰ দুৱাই আমি কৃষ্ণ বুলি কওঁ। কিন্তু হয় ন, হয়, নহয়, গতিকে সেইটো কেলে হৈছে কাৰণ আমাৰ ভগৱানৰ প্ৰতি বিশ্বাস আছে। গম পাইছানে সেইকাৰণেতো আমি সেই কৃষ্ণ বুলি কৈছো, কৃষ্ণ বুলি কব পাৰিছো। গম পাইচা নাই গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ বহুত কিবা, কিবি লাভ হয়। আমাৰ সেই হেৰিয়াৰ পৰা। প্ৰাৰ্থনাাৰ পৰা গম পাইছা, গতিকে সেইটো কাৰণে প্ৰাৰ্থনাটো আমি কৰিব লাগে। প্ৰাৰ্থনা কৰিলে ভাল গতিকে প্ৰাৰ্থনা কৰিব লাগে। আৰু কি হয়, আমি যদি কেতিয়াবা বিপদত পৰো বাই চানসেই আমি বিপদত পৰিলে আমাৰ প্ৰথম মুখৰ পৰা ওলাই কিন্তু কৃষ্ণ বুলিয়ে ওলাই গম পাইছ নে। যদি আমাৰ আমাৰ যদি ইয়াত ভগৱান নাথাকিলেহেঁতেন গম পাইছানে। সেইটো কিন্তু আমাৰ আহ, আমাৰ কিন্তু সেই মুখৰ পৰা কৃষ্ণ বুলি নোলায়। গম পাইছা নাই, এতিয়া তোমাৰ বহুত মানুহে ভগৱানক বিশ্বাস নকৰে, এতিয়া বৰ্তমান গমাইছে নে, বিশ্বাস কৰিবলৈ টান বাক্যলৈ কেলে বুলি সুধিলে, আমি যদি প্ৰশ্ন কৰো সিহঁতক কেলে ভগ ভগৱানক বিশাস নকৰে তেনেহলে সিহতে কব যে, ভগৱানক আজ আজিলৈকে আমি দেখা নাই, গম পাইছ নে, ভগৱানক আজিলৈকে দেখ দেখা নাই, ভগৱানৰ বিষয়ে শুনিছে যদিও সিহঁতে মানে সিমান সেইবিলাক আওকাণ কৰি দিয়ে গম পাইছো।
হয়, হয়, আচলতে কথাটো সেইটো হয়, বাৰু।
টো, হয়, এতিয়া তোমাৰ কি হয় মানুহ বিলাক আচলতে আমিতো কিমান মহাবাবী বুলি ক'ব লাগিব। হয়, নহয়, আমিতো মহাপাবি আমিতো আমাৰ কি আমি দিনটোত কিমান পাপ কৰো বহুত। অসংখ্য্ পাপ কৰো গম পাইছা নাই। আমি সেই আগৰ দিনৰ ফালে যদি যদি আমি চাওঁ তেনেহলে কি হব যিসমূহ ঋষি-মুনি আছিলে ঋষি-মুনিসমূহে তোমাৰ যুগ যুগ ধৰি তপস্যা কৰিও যি ভগৱানৰ অস্তিত্ব লাভ কৰিব পৰা ৰা নাছিলে তেনেক্ষেত্ৰত আমি মানুহবিলাকে আচলতে কেনেকৈ ভগৱানৰ বিষয়ে গম পাম হয় নহয়? ভগৱানৰ অস্তিত্বটো আমি কেনেকৈ লাভ কৰিম গতিকে আমি যদি সেইটো কথা যদি তেনেকে ভাবি থাকো আমি ভগৱানক দেখা নাই বুলি সেইটো আচলতে আমাৰ এটা মূৰ্খামি হব গম পাইছা নাই। গতিকে সেইখিনি আৰু কথাখিনি প্ৰাৰ্থনাৰ ওপৰত ইমানখিনি কথা আমাৰ আমি প্ৰা মানে গম পাইছো গম পাইছানে এ তুমি সেই প্ৰাৰ্থনা ওপৰত কি ভাবা আমি প্ৰাৰ্থনা কৰাটো উচিত নে? নে অনুচিত আৰু আমি প্ৰাৰ্থনা কৰিলে আমাৰ আৰু কি কি লাভালাভ হ'ব পাৰে?
হয় আচলতে কি হৈছে বৰ্তমান যুগত আমি দেখিছো যে মানুহৰ কি হৈছে ভগৱানৰ প্ৰতি যিটো বিশ্বাস সেই বিশ্বাসটো কি হৈছে দিনক দিনে নাইকিয়া হৈ আহিছে। মানে মানুহ বিলাক কি হৈছে দিনক দিনে তোমাৰ নাস্তিকৰ নিচিনাকে মানে দেখুৱাবলৈ বিচাৰিছে তেওঁলোক যেন নাাস্তিকহে তেনেকুৱা দেখুৱাবলৈ বিচাৰিছে কিন্তু আচ লতে কি হয় যিসকল লোকে ভগৱান বিশ্বাস নকৰে তেওঁলোকৰ ক্ষেত্ৰতো আমি বহুত কথা দেখা পাওঁ তেওঁলোকে কি হয় যেতিয়া মনত কিন্তু ভভগৱানৰ প্ৰতি একো ভাৱ নাই কিন্তু তেওঁলোকে কি হয় যেতিয়া তুমি ভ্ৰমণলৈ যাবা একদম লং জাৰ্নিলৈ যাবা বা কিবা হেৰিঅ কামত যাবা তেতিয়া কি হয় তেওঁ যিখন বাহনত উঠি যাব সেই উঠাৰ আগত কিন্তু তেওঁ লাহেকে বাহনখনত ধৰি এবাৰ কৃষ্ণ বুলি কয় বা ভগৱানৰ নাম লয় তেওঁলোকে কি কৰে ভগৱানৰ ওপৰত বিশ্বাস নাই বুলি কয় কিন্তু তেওঁলোকে এইটোও জানে যে ভগৱানৰ ওপৰত বিশ্বাস নৰখাটো আমাৰ এটা ভুল। কাৰণ আমাৰ এই যিখিনি সমস্যা হয় যিখিনি আমাৰ আঘাত মানে ব্যাঘাত যিখিনি থাকিব পাৰে এইখিনি ভগৱানে দূৰ কৰে। এই কথাটো তেওঁলোকে জানে হলেও মানে তেওঁলোকৰ সেই মনোভাৱ এট টাই তুমি অথনি কৈছা যে মানুহৰ মনোভাৱ এটাই আমি ভগৱান দেখা নাই সেই কাৰণে আমি বিশ্বাস নকৰো কিন্তু এই কথাটো সম্পূৰ্ণ ভুল। কাৰণ কেলে চোৱা এই আমি আগৰ দিনৰ যিখিনি ককাহিনী আছে তাত আমি শুনিছো যে যিসকল আমাৰ তপশ্ৰী আছে যিসকল যোগী আছিলে তেওঁলোকে কি কৰে আৰু তেওঁলোক কি আছিলে সত্যবাদী আছিলে সত্যবাদী মানে তেওঁলোক অকল সঁচা কথা কয় তেওঁলোকে কোনো মিছা কথা কোৱা নাছিলে আৰু যিহেতু মিছা কথা কোৱাটো এটা পাপ কাম সেই হেতুকে তেওঁলোকে আৰু তেওঁলোকে কি কৰিছিলে যুগ যুগ ধৰি বছৰ বছৰ বহু বছৰ পঞ্চাশ ষাঠি বছৰ এশ বছৰ ভগৱানক যপ কৰিছিলে তপস্যা কৰিছিলে ভগৱানৰ দৰ্শন কৰিবৰ বাবে। কিন্তু সেই তেনেকুৱা মুনি সকলৰ ভিতৰতো কৰবাত এজ জন বা দুজনেহে তেনেকুৱা ভগৱানৰ দৰ্শন লাভ কৰিবলৈ সক্ষম হৈছিলে কিন্তু সেই ক্ষেত্ৰত আমাৰ মানুহৰ ক্ষেত্ৰত চাবলে আমাৰ মানুহখিনিটো মহা পাপি। তুমি কৈছাই মানুহে দিনটোত নাই বুলি ক'লেও বহুত পাপ পাপ কাম কৰে। দিনটো পাপেই কৰি থাকে, মিছা কথা কয় বা লোকক হয় লোকক ঠগ বাজি কৰে, তোমাৰ মিছা কথা কয় তেনেকুৱা ধৰণৰ বহুত পাপ কৰে। জীৱ হত্যাৰ পৰা আৰম্ভ কৰি তেনেকুৱা বিভিন্ন ধৰণৰ আচলতে জীৱ হত্যাটো যে অকল মানুহ হত্যা কৰিলে পাপ হব সেইটো নহয় কিন্তু আমি যে এতিয়া ধৰা খাবলৈ আমি ব্যৱহাৰ কৰা কিছুমান
উম সেইটো হয় বাৰু।
ছাগলী ব্ৰইলাৰ এইবিলাক মুৰ্গী চুৰ্গী। সেইবিলাকতো একো একোটা জীৱ সেই জীৱ বিলাকৰো এটা এটা মানে নিজৰ এটা আত্মা আছে জীৱ আছে কিন্তু আমি যদি নিজৰ লাভৰ কাৰণে বা নিজৰ লোভৰ কাৰণে ভোক পিয়াহৰ বাবে যদি সেই জীৱ বিলাকৰ হত্যা কৰি খাই আছো তেনেহলে নিশ্চয় আমি পাপ কামেই কৰিছো।
পাপ কাম কৰিছো নিশ্চয় নিশ্চয়। হেল্ল'। তোমাৰ মাতটো কিন্তু অহা নাই গম পাইছা নাই। হেল্ল'। হেল্ল'। হেল্ল'